কি কৰি আছা?
এনেই আছো। তুমি?
এনে আছিলো ৰবা। ভাত-চাত খালা।
অঁ খালো। তুমি খালা?
নাই খোৱা ৰবা। অ' নহয় খাইছো ইহঁততিয়া আগতে আগত খালো। সেই কি কয়, ঘৰৰ চবেৰে ভালনে?
অঁ ভাল, তোমালোকৰ ঘৰত ভালনে?
অ' ভালে। তুমি ব্যস্ত আছিলা নেকি?
নাই, নাই কিবা কাম আছে।
তোমাৰ লগত এনে আৰু বন্ধুত্বৰ বিষয়ে কিছু কথা মানে কব বিচাৰিছো আৰু।
অঁ ঠিকেই ভাল টপিক দিয়া কোৱা।
হয় মানে এতিয়া। এইটো চাব হা মানে মাক দেউতা বা ভাই বন বা সম্পৰ্ক জন্মৰ পৰাই। পোৱা মানে যায় কিন্তু বন্ধুতটো মানে আমি নিজে বাচি লোৱা হয় এনে নহয় কোৱাচোন তুমি। এতিয়া।
অ হয় বন্ধুত্বটো আমি নিজে বাচো আৰু। আমি বন্ধুত্ব মানে কি কিছুমান ঘৰত কথা যিটো ক'ব নোৱাৰি বন্ধু। দুক ক'ব পাৰি।
হয় তুমি একদম ঠিকে কছা এতিয়া চোৱা আমি কিবা আমাৰ কিবা ক বহুতো কথা আমাৰ মনত আছে। আমি আমি নিজৰ পৰিয়াল বিলাকক কওঁ কিন্তু মানে কিছুমান কথা আমি মানে নিজৰ মা দেউতা। বা ভাইটি ভন্টিক ক'ব নোৱাৰে। সেই কথাটো আমি মানে নিজৰ বন্ধুক ক'ব পাৰো আৰু। একদম বিশ্বাস হৈ কিনে মানে কব পাৰো আৰু আৰু তেওঁলোকক কৈ কিনে মানে আমাক এনেকুৱা লাগে যে মানে বহুত ত মানে বন্ধু বিলাকক কৈ কিনে মোৰ শান্ত লাগে যে অ নহয় মোৰ কথা কিমান গম পাই মই এনেকুৱা বুলি এনেকুৱা আৰু।
হয় ঠিকে কৈছা তুমি। এতিয়া মানে বন্ধুত্বটো চাবা, আমাৰ যেতিয়া বন্ধু এজন থাকে কিন্তু তেতিয়া আমাৰ কিবা যিমান মনত দুখ আছে আৰু বা দুখ হওক, সুখ হওক। বন্ধুত্ব এনেকুৱা নহয় যে অকল সুখত থাকে। বন্ধুত্ব হ'লে দুখত থাকে। তেতিয়া আমাৰ মানে দুখ বিলাক পাতলাবৰ কাৰণে আমি বন্ধুক কওঁ।
হয়, তুমি একদম ঠিকে কৈছা। যিমান হওঁক সুখ হওঁক, দুখ হওঁক চব ক্ষেত্ৰতে মানে বন্ধু আমাৰ লগত থাকে আৰু।
হয়, ঠিকে কৈছা। এ মানে মাজত বহুত বন্ধুত্বৰো ভাগ আছে। কিছুমান বন্ধু এনেকুৱা আছে যি মানে পেটত এটা, মুখত এটা আৰু কিছুমান এনেকুৱা আছে যে গোটেই চিৰ জীৱন লগত থাকে। সুখ-দুখৰ কথা মাজেৰে থাকে।
তুমি এক্দম ঠিক হৈছে চোৱা। আমি যেনেকুৱা ধৰা আমি সুখতো বা দুখটো বা হাঁহি-কান্দোন সকলোতে যিসকল লগত থাকে আৰু সেইয়াই প্ৰকৃত বন্ধু। আমি যিমান বিপদত যদি মানে যিমান বিপদত পৰিলে বা যদি আমাৰ বিপদৰ সময়ত যদি আমাৰ বন্ধুৱে আমাক সহায় কৰে সেয়ে মানে আমাৰ প্ৰকৃতৰ বন্ধু হয়। আৰু কিছুমান এনেকুৱা বন্ধু আছে যে মানে অকল দেখাবৰ কাৰণে বন্ধু হয় বুলি কয়, কিন্তু মানে উ পুৰা মনত ভাবেদি বন্ধু বুলি নাভাবে বা কিবা বিপদ আহিলে মানে কিছুমান এনেকুৱা বন্ধু আছে যে বিপদ আহিলে মানে এৰি দিয়ে আৰু কিছুমান এনেকুৱা বন্ধু আছে যে বিপদৰ সময়তো আমাক সহায় কৰে। সেয়ে মানে প্ৰকৃতিত বন্ধু হয় আৰু।
হয় ঠিকে কৈছা তুমি। মানে বন বন্ধু বিলাক ও কিছুমান বন্ধু যিটো মানে মানে মনত দেখায় এটা আৰু পেটত টা দেখায়। সেইটো মানে বন্ধু বুলি নকয়। প্ৰকৃত বন্ধু যোনটো যোনে দুখ সুখ কি চবতে থাকে। তোমাৰ স্কুলত ধৰি লোৱা তোমাৰ স্কুলত আ হোমৱৰ্ক আছিল কিবা এটা। হোমৱৰ্কটো তাই কৰিছে কিন্তু তুমি কৰা নাই। তোমাক যদি সেই এটা ক্লাছৰ আগত যদি হোমৱৰ্কটো দেখায় তেতিয়া মানে কিছুমান এনেকুৱা আছে ন যে নেদেখায়, হোমৱৰ্কটো কৰি নিলেও নেদেখায়। ঘৰৰ কামখিনি তাই পাহৰিলে কিছুমানেটো দেখাই দিয়ে ন। সেইবিলাক বন্ধুৰ মানে মৰম এটা আৰু।
হয় একদম ঠিকে কৈছা। চাবা এতিয়া তোমাৰ ধৰা মানে বিশ্বাস যে মানে বন্দুক মানে বন্ধুক মানে মনৰ সকলো কথা খুলি ক'ব পাৰি আৰু। সি মানে কেতিয়াও মানে যোনে নহক নকয় আৰু একদম খুলি কিনে ক'ব পাৰিম যে আমাৰ মোৰ এনেকুৱা হৈছে তেনেকুৱা হৈছে বুলি কিনে বা আৰু চাবা প্ৰকৃতৰ বন্ধুৱে মানে সহায় কৰে বা বিনিমত একো নিবিচাৰে যে ত মানে এনেকুৱা ধৰা তই মোৰ বাবে কি কৰি কিবা বুলি হিচাপ নকৰে আৰু। কিছুমান কিন্তু বন্ধু এনেকুৱা আছে যে মানে কয় যে মই কাৰণে এনেকুৱা কৰিম বা সেনেকুৱা কৰিলো। কিন্তু কিছুমান এনেকুৱাও বন্ধু আছে যে মানে নকয় যে মই ই তোৰ কাৰণে এনেকুৱা কৰিছো বুলি কিনে আৰু।
হয় তুমি ঠিকেই কৈছা। বন্ধুত্ব মানে কি মানে মা দেউতাৰ পিছত ক'ব গ'লে বন্ধুত্বই মেইন আমাৰ জীৱনৰ।
হয়, একদম ঠিক। পাহাৰকো মানে বন্ধু আমাৰ সাহস দিয়ে।
আমাক বহুত সাহস দিয়ে - কিবা খেল কৰিলে বা খেলত হাৰিলে বা জীৱনৰত যিমান মানে পৰিশ্ৰম মানে মানে বন্ধুেৱে কয় যে চিন্তা নকৰিবি যে মই তোৰ মানে মই তোৰ লগত আছো বুলি কিনে মানে এনেকুৱা বহুত কয় আৰু এনেকুৱা কলে বহুত ভাল লাগে।
হয় তুমি ঠিকেই কৈছা আৰু মানে বন্ধুত্বয়ে যে চাবা কিছুমান মানে বন্ধুত্বয়ে যে ধৰি লওঁক বন্ধুত্বৰ ক্ষেত্ৰত বহুত সহায়ো হয়। এদিন স্কুল নগলে সেইখিনি যিলাক কাম থাকে এইবিলাক পায়, আৰু বন্ধুত্ব মানে মোৰ বহুত ভাল বন্ধুৰ আছে মানে আগতে আছিল, যিবিলাক মানে বহুত মানে বেয়া থকাৰ থকা টাইমখিনি ঠিকে থাকে যি যেতিয়া মানে গুচি আহোঁ ন তেতিয়া মানে তাহাঁতে মানে ৰিয়েকট কৰিব আৰম্ভ কৰে মানে একদম ভাল নেদেখায়।
হয় একদম ধিৰ হৈছে আৰু চাবা বন্ধুক মানে বন্ধুত্বত মানে আমি নিজৰ বন্ধু পা মানে সময় এটা ওলাব লাগে বা চোৱা যিমান দামী মূল্য বস্তু দিলে বা মানে তোমাৰ ধৰা যিমান ডাঙৰ ডাঙৰ এ উপহাৰ দিলেও সেইটো মানে প্ৰকৃতৰ বন্ধু নহয়, প্ৰকৃতৰ বন্ধু সেইটো যে যো টো আমাক মানে, আমাৰ কাৰণে সময় বা সময় দিয়ে বা মানে আমাৰ কথাবিলাক শুনে আৰু এনেক নেকোৱা আৰু সময়ৰ কাষত বহি মানে দিয়াতো ডাঙৰ সহায় হয়। সেইটোও মানে প্ৰকৃতৰ বন্ধু বাৰু
হয় তুমি একদম ঠিকেই কৈছা আৰু সেই মানে চাবা যেতিয়া বন্ধুত্ব মানে মোৰ বাবে কি জানা যেনে যেতিয়া আমি গলে মানে মোৰ লগৰ ছোৱালী এজনী মানে তাই গণিতত ফেইল কৰিছিল। এবাৰ তেতিয়া মানে মই তাইক গোটেই শিকাইছিল মানে কেনেকৈ কৰিব লাগে। তাই যে যেতিয়া পাছ কৰিছে তাই তেতিয়া মোৰ বহুত মানে বহুত মানে কথা হৈছে যে মোৰ তেনে কোনে জীৱনত কৰা নাছিল। মোৰ মানে কি সঁচা বন্ধুত্ব কৰিব লাগে।
অ একদম ঠিকে কৈছা। চাবা এতিয়া সৰু সৰু কালৰে মানে বন্ধু বিলাক চাই লোৱা, মানে যিমান সিহঁতৰ লগত খেলিছিলো বা স্কুলত যোৱাই এইবিলাক বন্ধুতটো আটাইতকৈ একদম মৰণীয় হৈ থাকে আৰু। হয়নে নহয় কোৱা?
একদম ঠিক কৈছা তুমি আৰু এতিয়া চাবা মোৰ কিছুমান কথাত বহুত বেয়া লাগে চাবা চোন মানে যেতিয়া তোমাৰ স্কুল লাইফটো শেষ হৈ যায় স্কুল লাইফটোত আমাৰ কিমান ধেমালি- হাঁহি ফুৰ তি, খেলা- ধূলা, একেলগে মাৰ খোৱা সেইবিলাক মানে কিমান স্মৃতি থাকে সেই স্মৃতিবোৰ আমি এৰি এখন বেলেগ কলেজত মানে কলেজত এডমিশন ল'ব লগা হয়। তেতিয়া মানে বন্ধুত্ববিলাক আমাৰ হেৰাই যায় বহুত ভাল ভাল বন্ধু হেৰাই যায়।
হয় তুমি একদম ঠিক কৈছা, এতিয়া স্কুলৰ জীৱনীৰে আমাৰ বন্ধুবিলাকৰ আমি মানে কেতিয়াও পাহৰিব নোৱাৰো আজি আজি মানে আজিও বহুত মনত পৰে যে আমি মানে স্কুলৰ বন্ধুৰ লগত এনেকুৱা পৰিছিল বা টিফিন ভগাই খাইছিলো আৰু কি কয় টিফিন ভগাই খোৱা বা একেলগে পঢ়া মানে সেইবিলাক বন জীৱনৰ আটাইতকৈ মানে ধুনীয়া সময় আছিলে আৰু মানে বন্ধুত্বৰ লগত। সেই বন্ধুতটো মানে কেতিয়াও পাহৰিব নোৱাৰি আৰু।
হয় তুমি ঠিকেই কৈছা আৰু কিছুমান বহুত মানে ভাল কিছুমান বন্ধু মানে একদম ভাগ্যত পোৱা যায় কিছুমানে মানে ইমান ভাগ্যত পোৱা যোয় যে মানে সুখেই দুখে লগত থাকে মানে কিবা এটা হ'লেই ক'ব পাৰি। তোমাৰ পইচা অলপৰে দৰকাৰ হৈছে তেতিয়াও মানে খুজিব পাৰি আৰু কিছুমানক খুজিলেও নিদিয়ে থাকিলেও কিন্তু কিছুমানেতো দিয়ে যিখিনি নাথা থাকিলেও যোগাৰ কৰি দিব চেষ্টা কৰে পইচা। নহয় বহুত সেনেকুৱা বহুত কাম আছে। সেইবিলাক স্মৃতি বন্ধুত্বত মানে বহুত সঁচা আৰু মানে বন্ধুত্বৰ ভিতৰত। সেইটোটো স্মৃতি বহুত ন।
এতিয়া চাবা আজি। কালি মানে ফেচ আজিকালি এনেকুৱা মানে ম সামাজিক মাধ্যমত যে মানে তোমাৰ ইনষ্টাগ্ৰাম। তোমাৰ বন্ধুত্ব হয় কিন্তু যেনেকুৱা। আমাৰ শৈশৱ কালৰ বন্ধুত্ব বা, মানে মুখামুখি হোৱা বন্ধুত্ব এইটোও বেছি আটাইতকৈ গম্ভীৰ। হয় আজিকালিটো এইটো মানে তোমাৰ ইন্টাৰনেটৰটো এনেই আৰু এইটো বন্ধু বুলি মানি ল'ব। যোনটো মুখামুখি হয় বা, মানে যোনটো ওচৰত আছে বা আমাৰ মানে সৰুৰে। পৰা যোনটো বন্ধু আছে সেইটোোৱে প্ৰকৃতাৰ বন্ধু হয় আৰু।
হয় হয় ঠিকে কৈছে। এতিয়া মানে এতিয়া চাবা আমাৰ যেনেকে ৰাম শুক, কৃষ্ণ সুৰা এইবিলাকৰ দৰে কি মানে বন্ধু আছে। এনেকুৱা মানে সিহঁতৰ কিমান প্ৰকৃত বন্ধু আছিল যে যুগ যুগ পিছতো। মনত ৰাখিছে আমাৰ বন্ধুত্ববিলাকো মই ভাবো সেনেকুৱা হ'ব লাগে।
তুমি ঠিক কৈছা চাবা দুখত বন্ধুৱে সাহস দিয়ে বা হতাশত বা অকলশৰে ভাৱ দূৰ কৰি। চোৱা এইতিয়া মানে যিমান দুখত আছো বা, আমাৰ কিবা মানে ধৰা আমাৰ বহুত দুখ লাগিছে। তেতিয়া আমি মানে বন্ধু কথাবিলাক কৈ কিনে বা বন্ধু মানে। মূৰ দি কিনে চব কথাবিলাক কৈ কিনে মানে একদম ভাল লাগে যে এনেকুৱা হৈছে আজি এনেকুৱা হৈছে। মানে বন্ধু বিলাকক কৈ কিনে মনতটো বহুত হাল্কাও লাগি যায়
হয় তুমি একদম ঠিকেই গৈছা আৰু। মানে বন্ধুত্বত কেনেকোৱা এশটা বন্ধুৰ মাজত চাগে তোমাৰ। নাই আমাৰ এশতাৰ ভিতৰত তোমাৰম ফিফটি পাৰ্চেন্ট মান বন্ধুে তোমাৰ চাগে ভাল। কিছুমানেটো এনেই তোমাৰ আগত এটা কৈছে। যে বেলেগৰ আগত যায় এটা ক'ব সেনেকুৱা ধৰণৰ বন্ধু মানে মোক নালাগে আৰু সেনেকুৱা বন্ধু। মোক লাগে যে প্ৰকৃত যোন সঁচা সঁচা দেখায় চব কথাত মিছা নহয় আৰু যিয়ে। ভালৰ কাৰণে আগবঢ়াই নিয়ে বেয়াৰ কাৰণে কেতিয়াও আগবঢ়াই নি নিয়ে।
আৰু এতিয়া চাবা, তোমাৰ মানে অ কি কয় উ এনেকুৱা যে মানে ভাল বন্ধু বিলাকৰ। সংগত আমাক ভাল মানুহ কৰে কিন্তু কিছুমান বেয়া বন্ধু আৰু আছে যে তেওঁলোকে মানে। বিপদ, বিপদত নিয়ে বা সেয়ে কোৱা হয় সংগ গুণ দিয়ে যায় এয়া চাই। বহুত মানে আমাৰ যোনটো একদম ভাল বন্ধু বা প্ৰকৃত বন্ধু তেওঁলোকে আমাৰ সঠিক ৰাস্তা দিয়ে। কৰে কিন্তু কিছুমান এনেকুৱা বন্ধু আছে যে, মানে সেইটো কৰ সেইটো কৰিলে ভাল হয় কিন্তু এইটো ভাল নহয়। তেওঁলোকে আমাক বিপদত পেলাই দিয়, বা আমাৰ বিপদৰ সময়ত এৰি গুচি যায় কিন্তু প্ৰকৃত বন্ধুে আমাক। যিমান বিপদ হওক বা যিমান যি হওঁক আমাৰ লগত সদায় থাকে সুখত দুখত। কান্দোত বা যিমান বিপদ। ত পৰিলে আমাৰ মানে লগত থাকে সেয়ে হয় প্ৰকৃতৰ বন্ধু আৰু।
হয় তুমি ঠিকেই কৈছা।
এতিয়া তোমাৰ মানে চাবা হা, বন্ধুত্ব হৈছে মানে ভগৱানে দিয়া সৰ্বশ্ৰেষ্ঠ উপহাৰ। আৰু চাবা যিমান, যিমান ধনী দুখীয়া যিমান যি নহওক বাটক। পইচা বা কোনে ৰূপে কিনিব নোৱাৰা কিয় হয় কিন্তু এতিয়া মানে যোনটো সময়ত। আমাক লাগে। সেইটোৱে হয় বন্ধু বা, যিমান বিপদ পৰিলে বা সহায় কৰিলে লাগিলে আমাক মানে অ। পইচা নালাগে কিন্তু আমাৰ সাহস বা মানে সাহস লাগে। মানে সাহস লাগে আৰু প্ৰকৃত বন্ধু লাগে আৰু।
হয় তুমি ঠিকেই কৈছা, প্ৰকৃত বন্ধটো নহ'লে মানে। একোৱেই নাই স মানে স্কুল কলেজত গ'লেও এটা মানে প্ৰকৃত বন্ধু লাগেই আৰু আমাৰ।
হয় আজি মানে তোমাৰ লগত মানে বন্ধুত্বৰ বিষয়ে কৈ বহুত ভাল লাগিলে আশা কৰো। তাৰ পিছলৈও আমি এনেকুৱা মানে কথাবিলাক আলোচনা কৰিব পাৰো ধন্যবাদ।
হয় ঠিক আছে ধন্যবাদ।